হেল্ল'! অ' কোৱা।
অ' কি কৰি আছা?
এ এনেই কিবাকিবি কৰি আছো, ঘৰৰ সৰুসুৰা কাম থাকে যে। এ তেনেকে আৰু তোমাৰ কিবা এটা শব্দ এটা আহি আছে দেই মবাইলত।
হয় নেকি? অ' ফেন চলি আছে যে। অ' ফেনৰ শব্দ।
হা হা সেই তোমাৰ সৰু সুৰা কাম থাকে নহয় সেই তেনেকে আৰু, বাহিৰত নাযাওঁ আজি। অ, বাহিৰত নাযাও ঘৰৰে বহুত কাম আছে অ দুই বাল্টি কাপোৰ চাৰ্ফ দি থৈ দিছো, তাৰপিছত অকমান মানে হেৰি কিটচেনটো চাফাও কৰিব লাগে আ তেনেকেই আৰু, সৰু-সুৰা কিবা কিবি কাম আছে আৰু। ত মই ভাবিছো এতিয়া নাজাও আৰু, পাঁচটা মানত এবাৰ উলাই যাও। এতিয়া নাযাও আৰু তেনেকেই আৰু। মই তোৰ গুৱাহাটীত থাকো, গুৱাহাটীৰ এৱেহিমত। নাৰেংগীৰ ওচৰত তাতে থাকো।
অ, নাৰেংগিৰ ওচৰত আচ্ছা। উম। কি নাম তোমাৰ?
অ, হেৰি কি বুলি কয় মোৰ নাম আ ঊষা দেৱী।
ঊষা দেৱী ন, অ।
সেইয়া আৰু বাকী আছো আৰু। মোটামুটি ভাট খোৱা নাই, দেৰিকে খাম। উম। ভাতটো বনোৱা নাই তাৰ মানে কি হ'ল ৰাতিপুৱা মই এটা ৰুটি বাহিৰত খাই দিলো। অ ৰুটি এটা মই মানে বাহিৰত গৈছো কিয় এনে মানে ঘৰতে খাওঁ অ বাহিৰত গ'লো কিয় মানে মোৰ ৰিচাৰ্জটো নাছিলে, শেষ হৈ গৈছিলে ত গ'লো এতিয়া মই ভাবিছো ওচৰতে পত তকে ৰিচাৰ্চটো কৰিম ত' গ'লে কি হ'ব তাৰমানে মোৰ ৰিচাৰজটো কৰোতে এঘন্টা মান গ'ল আজি ছানডে যে ৰবিবাৰ অ মানে ক'তো নাই মই গোটেই বিচাৰি বিচাৰি নাপালো ইয়াৰ ফালে যাওঁ প্ৰথম গ'লো জোৰত তিনিআলি নাপালো, আকৌ গ'লো হাতী গড়ৰ ফালে নাপালো তাৰপিছত এজন মানুহে মানে মোক চাই আছিলে, তেওঁ ভাবিছে তাৰপিছত মোক আহি ক'লে যে ভণ্টি আজি নাপাবা আজি ৰবিবাৰ নহয় দোকান বিলাক বন্ধ ত' ময়েই কৰি দিওঁ দিয়া ময়েই কৰি দিওঁ। মানুহটো ভাল আছিলে, ত মই ভালে পালো তেখেতে কৰি দিলে পইচা টো দি দিলো আৰু মানে তেনেকেই মোৰ মানে তাতেই দেৰ ঘন্টা মান গুচি গ'ল। তাতেই তেনেকে তাৰমানে অ ভালেই হ'ল, অ মই নহ'লে তাৰমানে যোৱা কালিয়েই কৰিলো হয় কিন্তু মানে গ'ম পোৱা নাছিলো মোৰ যে শেষ হৈছে যে এ আৰু মই একমাহৰ তাৰমানে একেলগে কৰি লওঁ। তেনেকে। তাৰপিছত তাৰপৰা আহি মই মানে ভাত বনোৱা নাই, এই হেৰি কোমল চাউল যে থাকে কোমল চাউল আ গাখীৰ আ কল আছিলে মালভোগ কল তেনেকে খাই দিলো আ খাই দি তাৰমানে বেছি দেৰি হোৱা নাই মোৰ খোৱা এঘন্টা মান হৈছে, সেই লাহে লাহে মই খাম আৰু ঔটেঙাৰে বনাম আজি, দালি ঔটেঙা তেনেকে।
আমাৰটো হ'লেই, মই বনালোৱে ভাত বনালো, দালি বনালোঁ, তাৰপিছত ভাতকেৰেলা আলু ভাজিলো আৰু ভেন্দি ভাজিলো। আজি তাৰমানে চানডেটো মই ঘৰতে আজি, এনেই ডিউটিলে যাওঁ।
আচ্ছা।
আজি চানদে কাৰণে মাক বনাব নিদিলো আৰু মো
অ নাই ঠিকে আছে মা নো কিমান কৰিব ন অলপ ৰেষ্ট কৰিলেও ভাল হয় ন। সদায় আৰু কৰিবনে? হেল্ল।
তই আজি
অ সেইটো আৰু। অলপ মাজে সময়ে ৰেষ্ট দিবা মাও ভাল পাব ন তেনেকে, অহ।
কু তাৰমানে মাক ৰেষ্ট দিওঁ আৰু।
অহ ঠিকেই কৰিছা আৰু অহ। আৰু তাৰমানে গোটেই কেইটাই মিলি কৰিলে গোটেই কেইটাই মিলি ক কৰিলে কামটো কমতে হৈ যায় এছ উম এজনে কৰিলে বহুত দিগদাৰ।
ৰাতিপুৱা ভাগত মায়ে বনালে ৰুটি তাৰপিছত এতিয়া মই ক'লো তই ৰেষ্ট কৰ গে যা মই ভাতকেইটা বনাওঁ যা, তাকে ভাত চাত বনালোঁ। এতিয়া এতিয়া কাপোৰ অলপ ভিজাই থৈছো তাকে কাপোৰ ধু
অ অ সেই তাকেতো মোৰ দেখোন সদায় কাপোৰ বহুত ওলাই। মোৰ দুই বালটি কাপোৰ আছেই ডেইলি মানে ডেইল বিলাক থাকে যে এ বহুত ওলাই।
আমাৰ ফালে বতৰটো বেয়া কৰিছিলে মই কাপোৰ ওলোৱাই নাছিলো এতিয়াহে ধুবলে ওলাইছো কা পোৰ। বতৰটো একদম ডাৱৰীয়া কৰি আছিলে, এতিয়া ৰ'দ দিয়াৰ কাৰণে মই বোলো কেইটামান কা পোৰেই ধোওঁ আৰু।
অ।
উম উম, নহ'লে বতৰ বেয়া থাকিলে আৰু বতৰ বেয়া থাকিলে আৰু নোশুকাব অহ সেয়ে আৰু। উম বাকী ভাত বনোৱাই নাই?
ভাত বনোৱা নাই, মই অকমান আগত খালো যে। এই মানে সেইটো ধৰা চাউলে হয় ন এই মানে যিটো এই কোমল চাউল চাউলে হয়। সেইকাৰণে মই বনোৱা নাই, আনি কাটি থৈ দিছোঁ, এই ঔটেঙা কাটি থৈ দিছোঁ।
অহ অহ ঔ
অলপ আগত, অ মই বিৰাট ভাল পাওঁ আৰু অলপ আগত মানে অ মোৰ মানে খানাটো অলপ বেলেগ, অলপ আগত মানে ভোক লাগিছিলে মই মানে এহে লোকেল কণী দুটা বইল কৰি খাই দিলো মানে হা সেই সেইকাৰণে মানে এ সেইকাৰণে অলপ ভোকটো কমি আছে। খাম আৰু ভোক লাগিলে অ দুই ঘন্টাৰ মূৰে মূৰে
আৰু গৰ, যিমান গৰম নহ'লেও মানে সেইয়া গৰম গৰম ভাতকেইটা পালে ভাল লাগে আৰু ন, মোৰ মোৰ মানে কি হয় যিমান গৰম নহওঁক কিয় মোক মানে গৰম বস্তুৱে লাগে। ঠাণ্ডা বস্তু মই তাৰমানে ডাইৰেক্ট ফ্ৰিজৰ পৰা ওলাইও মই খাব নোৱাৰোঁ।
অঁ মই মই ফ্ৰিজৰ বস্তু ডাইৰেক্ট নাখাওঁ।
ওহোঁ নোৱাৰোঁ মই নোৱাৰোঁ। মানে মই গৰম কৰিবই লাগিব অ অ কিছুমানে আকৈ ডাইৰেক্ট ফ্ৰিজৰ পৰা ওলাই কেনে খাব পাৰে মই আকৌ
অঁ মোৰ নোৱাৰো মই ফ্ৰিজৰ পৰা ডাইৰেক্ট ওলাই খাব নোৱাৰোঁ, ফ্ৰিজৰ পৰা এটা বস্তুৱে খাওঁ আইচক
উম' অ' তাৰ বাহিৰে নাই পানী, আইচক্ৰীম উম' ফল চল কিবা সেইবিলাকেই আৰু তাৰ বাহিৰে চাব অঁ
এই গৰম ভাতটো অলপ টেষ্টিটো বেলেগ হয় ন, সেইটো কথা।
অঁ গৰম ভাতৰ সমান নহয় আৰু একো মানে ঠাণ্ডা হ'লে ভাল নালাগে।
হয় হয় ঠিকে কৈছা, মই মানে মোৰ আৰু এটা বস্তু আছে, মই মানে এই জ্বলা বতা দিছিলে আমাৰ ওচৰৰ মানুহ এঘৰে এ জানা চাগে জ্বলা বতা মানে। অঁ মানে সৰু বে বাচ্ছাৰ জন্ম হ'লে তাৰমানে আমি জ্বলা বত তা দিয়ে আৰু অ' অ' গুৰিটো মানে তেল নিমখ সানি পেলাই তেনেকে দিয়ে আৰু সেই বস্তুটো মই অ' হয় হয় ঠিকে কৈছে, মই মানে খাই ভাল পাওঁ। ঠিকে কৈছে, সেই তাকে দিছে মই অকমান ভাতৰ লগত লৈ লওঁ বৰ ভাল লাগে মই খাই পেলাই, তেনেকে আৰু অঁ আটচ্ছা আটচ্ছা।
অঁ
সেইয়াই আৰু মই খাই বৰ ভাল পাওঁ তাকে থৈ দিছো, দুই পেকেট তিন পেকেট মান দিছে অকমান অকমান লওঁ, মানে আচাৰৰ টাইপৰ কে খাই দিওঁ আৰু
অঁ অঁ ঠিকে আছে। উম' বাকী
বাকী সেয়া আৰু আজি আজি মানে ওলাই নাযাওঁ বুলি ভাবিছে এই আজি বুলি নহয়, এই সপ্তাহটোত মই ওলাই যোৱাই নাই, তাৰমানে বহুত
অঁ তাকেইেতো বহুত গৰম দি আছে, তাৰ মানে বতৰটো বহুত বেলেগ কৰি দিয়ে।
অঁ ঠিকে কৈছা, হা মানে দুপৰীয়া মই একদম ওলাই নাযাওঁ। গ'লেও মানে আবেলি পাঁচটা মানত অকমান এই ওচৰৰ ফালে যাই কিনে এ আকৌ ঘূৰি আহো কিন্তু দূৰত নাযাওঁ। এ ইমান গৰম মূৰ চুৰ ঘূৰাই দিলে। টো কাৰণে যোৱা নাই ক'তো তেনেকে মোৰ গুৱাহাটীত নিজৰ ঘৰো আছে কিন্তু মানে মই চা কৰি কৰোঁ যে সেইকাৰণে ইয়াত তে থাকিব লগা হৈছে, এইটো মোৰ লগত দেউতা থাকে, প্ৰাইভেট জবে মোৰ লগত দেউতা থাকে। দেউতা মোৰ এজ হৈছে মোৰ দেউতাৰ, সেই দেউতা ম মই এটা ছোৱালী এজনীও ৰাখিছোঁ। তাই মানে, নোৱাৰো নহয় ইমান কাম, এ তাইও থাকে আৰু মাজে মাজে মোৰ বিয়া হোৱা বাইদেউও আহে, সেই আৰু গোটেই ঘৰখন মই চাব লগ গা হৈছে আৰু উপায়োতো নাই, এ তেনেকে আৰু দেউতা জব নকৰে, বয়স হৈছে দেউ তাৰ মই চাব লাগে, অ' বয়স হৈছে মই চাব লাগে গোটেই খিনি সেইকাৰণে মানে ছোৱালীজনী ৰাখিছোঁ আৰু তাই মানে মোক বহুতখিনি হেল্প কৰি দিয়ে এতিয়া চাপচ ধৰা মই এ কিবা কাৰণত দুঘন্টাৰ কাৰণে বাহিৰত গলো এই ধৰা মোৰ এ কিবা কিবি গ'লো বা অফিচৰ কামতে তেনেকে গ'লে তাই থাকি দিয়ে ধৰা আৰু, অকলে এৰি যাব অলপ প্ৰব্লেম হয় নহয়। উম দেউতাৰ তাৰ মানে হাই প্ৰেচাৰ আছে হাই প্ৰেচাৰ টো জানা নাই হঠাৎ মাথা চাথা বেয়া লাগি গলে, এ সেনেকুৱা মানে মোৰ বেয়া লাগিলে মোৰ মূৰত পানী দিব লাগে।
আৰু এনেকুৱা বতৰত তাৰ মানে যদি ৰ'দটো নোলাই অলপ গৰম ভাব থাকে এনেকুৱা প্ৰেচাৰ থকা মানুহ। কাৰনে বেয়া। অবেদাৰ কথা অবি নহয় হেনেকুৱা হলে মানে এই, টু ৱেদাৰত মানে হাই প্ৰেছাৰ মানুহৰ কাৰণে বহুত বেয়া। হা প্ৰেচাৰ কাৰণেও বেয়া ল' প্ৰেচাৰৰ কাৰণেও বেয়া মানে উ। এনে গৰম দিলে ঠিকে বহুত যদি ৰ'দ দিয়ে গৰম দিয়ে তেতিয়া ঠিক ঠিকে আছে তাৰমানে বতৰটো বহুত আপ এণ্ড ডাউন হৈ আছে। না এই এই ৰ'দ এই বৰষুণ এই ডাৱৰীয়া সেনেকুৱাত বহুত বেয়া হয়।
হয় হয় তেনেকে মানে হ'লে মই লগে লগে প্ৰেছাৰ চেক কৰো মূৰত পানী দিওঁ আৰু। তেনেকে বা ধৰাউক, অকলে যাব নিদিওও আহি পেদত সোমাই থওঁ সেইকাৰণে মানে কেয়াৰটেকাৰ এজন লাগে তাৰ মানে লগত এনে তাই আৰু ধৰা মইটো ধৰা অ আৰু ধৰা মইটো চাক কৰিতো কৰিবই লাগিব অনবৰত, ঘৰত থাকিলেও নহব দিয়া চোন এতিয়া হেই কাৰণে মানে এ তেনেকেও চাম বাইদেউ মোৰ বাইদেউ মাজে মাজে আহি থাকে। আ, যদিও বিয়া হৈছে তাৰমানে এ ধৰা পতককে আহি গ'ল চাই গ'ল। তেনেকে আৰু এ সেনেকে আৰু। চলে। অ উ উ উ আৰু মানে ৰুমত কেমেৰাও লগাই দিছো মই। গোটেই চি চি টিভি কেমেৰা অ তেনেকে লগাই দিছো আৰু তেনেকে মেনেজ, কৰি আছো আৰু কি কৰিবা সেয়া আৰু এইটোও নহয় যে কাম বন এৰি, থাকিলেতো,
নহব অ অ কামতটো কৰিবই লাগিবই। এতিয়া আমিও এনে নাই ন ঘৰত এনে নাই মানে কাম কৰোয়ে। দেউতাই জব কৰে যদিও তাৰ মানে নিজৰ খৰচা খিনি ওলাও আৰু হাত, খৰচটো ওলাব পাৰিলে হৈ যায় আৰু। আজিৰ যুগত এনে থাকি লাভ নাই কিবা নহ'লে কিবা কৰি থাকিব লাগে।
সেইকাৰণে মানে মই কৰিছো। অলপ যাই আৰু মই চব ৰুমতে মানে মই কেমেৰা লগাই দিছো সেই ছোৱালীজনীও ৰা আৰু মাজে মাজে চাবলৈ বাইদেউও আহি থাকে সেইকাৰণে তাই অলপ ভয় কৰে আৰু তেনেকে।
উম উ।
হেয়া আৰু তেনেকে মেনেজ কৰিব লাগিব দিয়া।
অ, অ দিয়া পিছে পাছতকে ফোন মাৰিম দিয়া তোমাক ন দিয়া অ দিয়া ৰাখো দিয়া।
অ।